অ',
শুনিছা?
হেল্ল' অ', শুনিছো তুমি শুনিছানে? অ'শুনিছো তুমি? কি কৰি আছা?
এনেই আছো ৰ'বা এতিয়া।
চাহ খালা?
চাহ খোৱা নাই ৰ'বা অলপ পিছত খাম।
হয় নেকি, বতৰটো কেনেকুৱা তোমাৰ পিনে?
তোমাৰ চাউণ্ডটো কম আহি আছে, ভ'লিয়ামটো তোমাৰ কম আহি আছে।
হয় নেকি?
ভ'লিয়ামটো কম আহি আছে, তুমা চাউণ্ড।
এতিয়া আহিল নে।
এতিয়া অলপ আহিছে- অলপ আহিছে এতিয়া।
অ' ভালে আহিছেনে এতিয়া।
অ' এতিয়া আহিছে।
অ' কি বোলে খবৰ তাতে বতৰ পাতি বতৰটো কেনেকুৱা হে।
বতৰ তেনেকুৱাই হৈছে মানে, তোমাৰ হেৰি হৈছে মানে এতিয়া অলপ ঠাণ্ডাৰ দৰে লাগিছে এতিয়া মানে অলপ ঠাণ্ডা পৰিছে যেন লাগিছে। গৰমটো এনেকোৱা নাই। এ নাই বহুত পৰা নাই এনেই আৰু অলপ পৰিছে।
হয় নেকি, অ'।
তোমালোকৰ ফালে বৰষুণ দি আছে নেকি।
অ' দুপৰীয়া বৰষুণ দিলে, এতিয়া আবেলি অলপ মানে ঠাণ্ডা হৈছে আৰু বতৰটো। তেনেকুৱা বত বৰষুণ দিয়া নাই আৰু। অ'।
কি কৈছে দুপৰীয়া।
দুপৰীয়া মানে অলপ অ বৰষুণ দিলে। আৰু তাৰপিছত এতিয়া অলপ বতৰটো ভাল হৈছে আৰু।
হয় নেকি।
আজি অলপ জানোৱাৰৰ বিষয়ে কথা পাতো ব'লা।
কিহৰ বিচয়।
জানুৱাৰ এনিমেল।
হয়, জানোৱাৰ এনিমেল, জীৱ জন্তু।
জীৱ জন্তুৰ বিষয়ে কথা পাতো বুলি ক'লো।
অ' ঠিকে আছে ভালে হ'ব।
অ' তুমি জীৱ জন্তুৰ বিষয় ভিতৰত কি জীৱ জন্তু ভাল পোৱা।
মই- মই তোমাৰ হেৰি ভাল পাওঁ তোমাৰ মই- মই এনেই হেৰি হৰিণাটো ভাল পাওঁ তাৰপিছত তোমাৰ আৰু জিৰাফটো ভাল পাওঁ।
অ' জিৰাফটো ভাল লাগে নেকি তোমাৰ, জিৰাফৰ ইমান গাত ডিঙিটো ইমান লাম্বা থাকে, সেই সেনেকুৱা জানো জানোৱাৰ ভাল পোৱা।
ভাল লাগে।
এনে জিৰাফ ভাল পোৱা কি ৰিজন।
এনেই আৰু ভ ভাল লাগে ইয়াক। ওখ ন ওখ অলপ তোমাৰ এই ভাল লাগে আৰু দেখিছো মানে আমিতো এনে হেৰিত দেখা নাই বাৰু, বাস্তৱত দেখা নাই এনে টিভিত দেখিছো ভাল লাগে।
অ' বাস্তবত দেখা নাই নেকি।
জিৰাফ দেখা নাই মই তেনেকুৱা বাস্তব
হয় নেকি অ', মই দেখিছো বাৰু। অ' দেখিছো এই চিৰিয়াখানাত, হয়। চিৰিয়াখানাত আ আছে। আছে দুই তিনিটা চিৰিয়াখানা চাৰিটা মান আছে। অ' এতিয়াও আছে। বাঘ, জিৰাফ চব আছে। সাপ তাপ চব আছে অ। চোৱা নাই মানে তুমি জিৰাফ। অ, মোকতো মেকুৰী ভাল লাগে মেক মেকুৰী ভাল লাগে। অ' মেকুৰী বৰ ভাল লাগে। আৰু তাৰপিছত তোমাক মেকুৰী ভাল লাগে আৰু বাঘবোৰ দেখাত ভাল লাগে আৰু। বাঘ, অ' বাঘ। টো ভাল লাগে। অ, এনে চ চৰাই চিৰিকটিৰ ভিতৰত তোমাক কোনটো বেছি ভাল লাগে।
চৰাই চিৰি ময়ুৰ চৰাই ভাল লাগে।
অ, ময়ুৰ চৰাই বহুত ধুনীয়া তো দেখোন দেখিব কাৰণে।
অ, ময়ুৰতো ভাল লাগে। আৰু তোমাৰ হয় হয়।
অ, মোৰতো ভাটৌ চৰাই বৰ ভাল লাগে।
ভাতৌ চৰাইও বেয়া নালাগে ভালে লাগে।
অ, দেখাত ধুনীয়া ন ভাটৌ চৰাই। মাত চাত দিব পাৰে নহয় আৰু তা মাত দিয়ে নহয়। অ, মাত দিয়াৰ কাৰণে আৰু ভাল লাগে।
অ, ভাটৌ চৰা ভাল ভাল লাগে ভাটৌ চৰাই।
অ, ভাটৌ চৰাই ভাল লাগে আৰু মাত দিয়াৰ কাৰণে আৰু ভাল লাগে।
হয় নেকি?
উম। এনে চৰাই চিৰিকটিত, এনে চৰাই চিৰিকটিৰ ভি ভিতৰত কোনটো বেছি মানে ভাল ক মানে আমাৰতো অসম হয়তো অ, ময়ুৰটো আমাৰ সেইটো হয় ন নিচ চনেল চৰাই হ'ল আৰু তেনেকুৱা এনে বেছিকে মানে ৰিয়েলি চৰাইবোৰ কি হয়।
কি হয় মানে। কি কৈছা? হেল্ল'
যি আমাৰ বিলুপ্ত হৈছে চৰাইবোৰ।
হয়, হয়, অ' শুনিছো।
যেনেকুৱা আমাৰ, যেনেকুৱা আমাৰ চৰাইবোৰ বিলুপ্ত হৈছে। তেনেকুৱা কিবা চৰাইবোৰ জানা নেকি?
বিলুপ্ত হোৱা তেনেকুৱা। এই বিলুপ্ত হোৱা তোমাৰ এটা চৰাই আছে মানে আমি চকা চৰাই বুলি কৈছিলো এই তোমাৰ নাৰিকলৰ গছত থাকে। তোমাৰ যি বাহ সাজি থাকে সেইটো চৰাই নাই সেইটো চৰাই কিবা বেলেগ কি বুলি কয় পাহৰিলো মানে
অ, মই মই চুকাই বুলি শুনা পাইছো। চিলো নামটো। অ, সৰু সৰু দেখাতো ধুনীয়া লাগিছিলে।
আৰু এটা মৌপিয়া চৰাই বুলি আছে। মৌপিয়ায়ে তোমাৰ ফলৰ ৰস বিলাক খায় তোমাৰ ফুলৰ ৰস
অ, অ, অ, অ, সৰু সৰু। সৰু সৰু অ, আমাৰ ইপানে আছে সেইটো চৰাই।
এইটো চৰাই নোহোৱা হৈছে এতিয়া।
নোহোৱা হৈছে আমাৰ পানে আছে এটা দুটা দেখিবলৈ পোৱা যায় সেইপিনে। আৰু মই বহুত চৰাইবোৰ দেখিছো যি কোৱাচোন আমাৰ মানে ইয়াতে বহুত মানে হাৰবিল্লা ন
কাৰগিল্লিছ খাৰগিল্লাৰ ইল
অ শুনিছো, নামটো শুনিছো মানে ফটোও দেখিছো কিন্তু একদম অ চৰাইতো দেখা নাই হাৰ বিল্লা
ত মানে সগা
অ সেইগুণ চৰাই দেখি পাইছেনে।
অ দেখা পাইছো। এতিয়া নাই দে
চেগুন চৰাই তমাৰ এইটো লেতেৰা আছে অ চেগুন চৰাই দেখিবলৈ পোৱা নাযায়। ডাঙৰ ডাঙৰ থাকে ন ইয়াতে নাই সটো বাহিৰত আছে আৰু বিল ডাঙৰ ন
অ হাৰগিল্লাৰ বিষয়ে তোমাৰ যোৱা ৰবিবাৰে তোমাৰ মন কি বাতত দিলে নহয় আমাৰ প্ৰধানমন্ত্ৰীয়ে ক'লে
আহ।
মানে তিলাই সংৰক্ষণ কৰি আছে তোমাৰ জোৱাৰ
অ, অ, অ, অ, অ হাল বিলাক সংৰক্ষণ কৰি আছে অ মই দেখিছো হাৰ বিলাকো আমাৰ বহুত প্ৰয়োজন চৰাইটো মানে
এইটো মানে নোহোৱা হৈ গৈছে আগতে
আগতে ধেৰ দেখিবলৈ পোৱা গৈছিলে য'তে ত'তে আগতে মানে চৰাই চিৰিকুটি বহুত দেখিবলে পোৱা গৈছে। এতিয়া বৰ্তমান তেনেকুৱা চৰাই চিৰিকু দেখিবলৈ পোৱা নাযায়। হয় কি নহয় আৰু এনে তুমি গৰিছ ছাগলী পুহি পোহা নে ঘৰত
আগতে পুহিছিল এতিয়া নাই এতিয়া তেনেকুৱা জাগাও নাই পোহাৰ মানে তেনেকুৱা
হয় নেকি গৰু ছাগলী নাই তোমালোকৰ অ হয় নেকি মানে আগতে মানুহবোৰে হে
তোমালোকৰ আছে গৰু
আমাৰ মানে গৰু ছাগলী নাই। আমাৰো নাই আগতে আছিলে বোলে। আতাহতৰ এতিয়া আমাৰো নাই গৰু ছাগলী, গৰু ছাগলী মানে পুহিব অলপ কষ্ট হয়। আমাৰ পাৰে মানে আগতে বহুত ছাগলী আছিলে। চুৰে লৈ গৈছিলে। চুৰে লৈ যোৱাৰ কাৰণে তাৰপিছত আহ নোপোহা হলো চুৰে লৈ গলে মানে মনতটো বেয়া লাগে ন। ইমান কষ্ট দি পোহা ছাগলী চুৰে লৈ যায় তাৰপিছত নোপোহোৱা হলো। তাৰপিছত পুহাই নাই আমি ছাগলী বেয়া লাগিল তোমালোকৰ পানী চুৰ হয় নাই এনেই
হয়, হয় গৰু চুৰ হয় তোমাৰ গৰু চুৰ হয় গৰু ছাগলী হয় কেতিয়াবা চুৰ হয়
গৰু ছাগলী চুৰ হয় কেতিয়াবা আমাৰ, আমাৰ আমাৰ পেনে ছাগলী বহুত চুৰ হয় সেইকাৰণে গৰুতো চুৰ নহয় তেনেকুৱা কেতিয়াবা উঠাই লৈ যায়। কোনোবাই এৰে নহয় ৰাস্তাত গৰু ত এইটো কিবাহদম অক চৰকাৰী মানুহবোৰ আহিলে উঠাইকে লৈ যায় ৰাস্তাত গৰু এৰিলে। আৰু তেনেকুৱা চুৰতটো নহয়। এইটো উঠাই লৈ যায় কেতিয়াবা চৰকাৰৰ গাড়ী আহে বুলি কয় বেলেগে উঠাই লৈ যায়। সুৰতে উঠাই‌ লৈ যায়।
মানে তোমাৰ আমাৰ গৰু চুৰ হয় ইয়াত মানে চাগলি কম চুৰ হয়।
হয় নেকি অ, সেই নিউজত দেখিছিলো একদিন গৰু চুৰক ধৰিছিলে। দঘৰাৰাকো পৈছে এ এনেকুৱা চুৰ হলে। বেয়া লাগে নহয় পুহিব কাৰণে এটো মানে। ইমান কষ্ট দি পহোৱা যায়। অ ইমান কষ্ট দি পোহা যায় তাৰপিছত চুৰি কৰি দিলে তোমাৰ পান চোৰ কি বেছিকে হয় নে, হৈয়ে থাকে নে কেতিয়াবা, কেতিয়াবা হয়।
এনেকুৱা হয় হয় কেতিয়াবা ইমান নহয়
হয় নেকি
ছয় তিনি বাৰ মূৰত
থাকে ন
ছয় মাহত ওচৰৰ চিজন এটা থাকে তোমাৰ মানে তোমাৰ এই কেতিয়াবা দুই তিনি মাজে এতিয়া তোমাৰ হেৰি হয় বাৰিষা মানে বাৰিষাত বেছি চোৰ হয় বাৰিষাত নহয় খৰাংত হয় হয় হয়
অ খৰাঙত চোৰ হয় এই আমাৰ তেনেকুৱা চৰকাৰে গাড়ী আহি উঠাই লৈ য বুলি কয়
হয় নেকি
অ আমাৰ মানেও চোৰ তেনেকুৱা নহয় চোৰে মানে চৰি হ'লে মানে পোহা অলপ দিগদাৰে হয় হয় কি নহয় অ দিয়া ঠিক আছে দিয়া তোমাৰ পিছত কথা পা কথা আহ অ দিয়া ঠিক আছে দিয়া। ধন অ ধন্যবাদ।
আহ